মাহ থা
হয় হয় কি কৰিছে আপুনি অ আছো। এ ল'ৰাৰ লগতে আছো বাৰু অলপ পঢ়াই আছো ল'ৰাক
অ পঢ়াই আছা মানে আজি স্কুলত যোৱা নাই?
হয় হয়। অ আজি নাই আজি মানে শনিবাৰ যে আজি নাই আজি শনিবাৰ যে হয় হয় শনিবাৰে আৰু দেওবাৰে বন্ধ থাকে।
অ অ আমাৰ ইয়াত অ অ পৰীক্ষা দি আহিল ৰ'বা ক্লাছ চেছ হ'ল আজি।
অ হয় হয় এতিয়া আৰু মানে ঘূৰিব পাৰিবা আৰু ভ্ৰমণ কৰিবা আৰু।
অ অ ভ্ৰমণ কৰিব লাগিব ৰবা ক'ত যাওঁ তাকে ভাবি আছো এতিয়া ক'ত ক'ত যাওঁ হেনি
যাবা আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া আছে ঠাই।
তাকে ভাবিছো ৰবা চাওঁ যেনি নাযাওঁ। ৰবা চিলং ঠিক হৈছে আৰু আমি সঠিক কৰিছোৱেই শ্বিলং যোৱাত।
হয় হয় হয় ভাল দিয়া ঠাণ্ডা ঠাইত যাব লাগে ইমান গৰম পৰিছে। শ্বিলঙত যাই গৈ মানে বহুত শান্তি পাবা আৰু ইমান ধুনীয়া পৰিৱেশ ন।
উম তাকে ভাবিছোঁ ৰ'বাচোন তোমালোকে ক'ত যাবা?
অ মইও মানে শ্বিলং যাম বুলিয়ে ভাবিছোঁ ৰ'বা।
শেষ হৈ গ'ল মানে।
হৈছে হৈছে যোৱা কালি শেষ হৈছে হয় হয়।
পৰীক্ষা শেষ হ'ল ল'ৰাটো?
অ', হয়, হয় শেষ হৈছে।
অ', অ' আজি পিছে শুনি আছোঁ, শুনি আছোঁ। দুপৰীয়া খাদ্য কি আজি?
দুপৰীয়া মানে, মই এতিয়া মানে, বেলেগ এটা বস্তুৱে বনাই আছোঁ, বনাই আছোঁ মানে বনোৱা হ'লেই বাৰু। তাৰমানে, আচাৰ বনাই আছোঁ মই, হয়, হয়।
অ', আচাৰটো অলপ মানে আনকমন আৰু। অলপ আনকমন হয় মানে, অলপমান বেলেগ ধৰণৰ হয়। মানে, মই আজি কুকুৰাৰ, কুকুৰাৰ মাংসৰ আচাৰ বনালো।
মাংসৰ আছাৰ বনাই?
হয়, হয়, বনাই আপুনি। অ', এতিয়া আপুনি এইটো বিষয় পিছত অৱগত নহয় মানে।
নাই, নাই, নাজানো বাৰু, মই এইটো কোৱা ক'ব পাৰিলে কোৱাচোন, নহ'লে।
বনালোৱে বাৰু মই এতিয়া হয়, হয়, কম ক'ব পাৰিম মই, আপুনি বনাব নহ'লে। মই পদ্ধতিটো কৈ দিছো আপোনাক। হয় মানে, নালাগে মানে সহজে হয় পদ্ধতিটো আমি যেনেকৈ সাধাৰণ ভাৱে আচাৰ বনাম তেনেকুৱা। কৰে হয়, কিন্তু আপুনি কুকুৰাৰ মাংস খিনি মই মানে পাছ আপুনি কৈ আছোঁ, দিয়ক, মই শুনি লওঁ।
পৰিমাণৰ উপকৰণ খিনি মই কৈ দিওঁ।
অ', অ', কোৱাচোন।
হয় মানে, আপুনি কুকুৰা মাংস, মই মানে, আঁধা মানে পাঁচশ গ্ৰাম লৈছোঁ। আপুনি মানে, আপোনাৰ মত ল'লেই হ'ল, যিখিনি বনাই আপুনি, কমো ল'ব পাৰে। হয়, হয়, আপোনাৰ মানুহ মানে, কম কৰি ল'ব পাৰে, বেছি কৰি ল'ব পাৰে, মই পাঁচশ গ্ৰামেই লৈছোঁ। হাৰবিহীন হলে ভাল আৰু, হাৰদি থাকিব নালাগে আৰু হ'লে আৰু। সৰিয়হৰ তেল ল'ব, একাপ ল'ব, আদা-নহৰু। তা ল'ব দুই চামুচ ল'ব, জলকীয়া গুৰি ল'ব পাৰে দুই চামুচ, আৰু জলকীয়া যি। যিখিনি খাই, আৰু আপুনি ৰুচি অনুযায়ী ল'ব। বেছিও ল'ব পাৰেই, মই বেছি জলা একোৱে নাখাওঁ ন' দুই চামুচ এ লৈছোঁ, আৰু হালধি গুৰি এক চামুচ ল'ব পাৰে আৰু জিৰা গুৰি এচামুচ ল'ব পাৰে। আৰু ধনিয়া গুৰি ল'ব এচামুচ মানে, মিঠি গুটি আধা চামুচ ল'ব। কাৰণ, মেথিটো বেছি দিলে তিতা হৈ যায়, মানে মেথিটো বেছি ব্যৱহাৰ নক অ', মেথিটো আধা চামুচ দিব, আৰু সৰিয়হৰ গুৰি টো এচামুচ বা দুই চামুচ দিব পাৰে, আৰু ভিনেগাৰ দিব, ভিনেগাৰটো দিব লাগিবই বাৰু আছ আচাৰত, ভিনেগাৰ তিনি-চাৰি চামুচ মান দি দিব। মানে নিমখটো সোৱাদ অনুযায়ী দিলেই হ'ল আৰু।
অ', অ', কোনোবাই বেছি খালে বেছি আৰু, কমাই খালে কম দিব পাৰি।
অ', আপুনি অ', যিখিনি দিয়ে এইটো আপোনাৰ কথা নিমখটো। দি এতিয়া, বনোৱা পদ্ধতিটো আপোনাক মই কৈ দিওঁ।
উম, উম, কোৱাচোন।
অ'। কুকুৰাৰ মাংস ধুই, সম্পূৰ্ণকৈ শুকাই লওঁক, আপুনি মানে ৰ'দত, মানে ধুনীয়াকৈ। চালনি বা ডলাখনত দি, ৰ'দত শুকাই ল'ব ধুনীয়াকৈ।
উম, উম।
লৈ অ', কেৰাহীত সৰিয়হ তেলটো গৰম কৰি, মানে মাংসখিনি ভাজি অলপমান ৰং টো মানে যে, সলনি হোৱালৈ ভাজি থাকিব অলপ ৰঙা হৈ যে ভাজিলে।
উম, উম।
বেছি ভাজিব নালাগে, অলপমান ৰঙচুৱা পৰিলে উলিয়াই থ'ব তাৰমানে নামাই থ'ব। আৰু অ', একেটা তেলত আৰু অ মাংস খিনি নামাই থৈ আমি আপুনি কি কৰিব সেই একেটা কেৰাহিত তেতিয়া মানে একেটা তেলতে মেথি ভাজা আদৰ নহৰু বটা দি অলপ সময় ভাজিব। তাৰ পিছত এতিয়া আৰু হালধি জলকীয়া জিৰা খিনি যে লৈছিলে যে মচলা খিনি নিমখ দি অলপ অলপ মানে অলপ পানী ছটিয়াই মছলা ভালদৰে অ সেইৰি কৰিব মানে মছলা খিনি
অ গুৰি কৰি লম বতি ল'ম আৰু
হয় হয় ভজা মাংসখিনি মছলাত দি ভালদৰে মিহলাই আপুনি পাঁচ দশ মিনিট লাহে লাহে লৰাই থাকিব মানে।
অ অ
মছলাখিনি তাত কেৰাহিত ঢালি দিব তাৰ পিছত মাংসখিনি ঢালি দিলে ভাজ মাংসখিনি দি আন লাইি থাকিব শেষত ভিনেগাৰ ভিনেগাৰ দালি দুই মিনিট নামি জুইটো বন্ধ কৰি ৰাখি থ'ব মানে ঢাকনি লগাই থ'ব। আচাৰ সম্পূৰ্ণ। ঠাণ্ডা হ'লে শুকান, পৰিষ্কাৰ কাছৰ বটলত ভৰাই থ'ব। কাছৰ বটলতে থ'ব। আচাৰ কাচৰ বটলতেই থ'ব লাগে। তেতিয়া মানে দীৰ্ঘদিন ভালে থাকে, আৰু মাজে মাজে ৰদ ৰদত দি থাকিব তেতিয়া আও
মাংস মানে মাংস যে থাকিব সেইটো বেয়া একো নহয় ন মানে চেন মানে গোন্ধ চোন্ধধ নুৱেলাই আৰু একো নাই ন
নাই এনেকে গোন্ধ ল ইমান ধুনীয়া মছলা দিব আপোনালোকে কি গোন্ধব উলাব।
অঁ অঁ ভিনেগাৰটো দিলে বাৰু নুগুন্ধায়ে।
নাই নাই আৰু মাজে মাজে অলপ ৰ'দত দিলে ভাল আৰু ৰ'দ খুৱালে ভালে থাকিব দীৰ্ঘদিনলৈ থাকিব। থাকিব বাকী মৰাবচোন বনাব। ভাল লাগে কেতিয়াবা এনেকুৱা বস্তু আলহী আহিলে দিও মানে ভাল লাগে। অলপমান অলপমান বস্তু বাকীতো আমি সাধাৰণভাৱে এইবোৰ বনায়ে থাকো ন টেঙা আচাৰ জলফাই বগৰী এইবোৰতো বনায়ে থাকো। সেইকাৰণে মই ভাবিলো আজি অলপ কে বেলেগকৈ মানে চেষ্টা কৰি চাও।
আজি এই বেটিকমী আছামত মানে আজিয়ে শুনিলো দেই তোমাৰ তাত তোমাৰ মুখতে শুনিলো। নাজানো বাৰু আকৌ মই আজি মই আৰু এই বনাইছো আজি এইয়া কঠালৰ কঁঠালৰ জেলি কঁঠালৰ জেলি বনাই আছো ৰবা
কঠালৰ জেলি অ হয় হয় মইটো আজি প অ জেলিত তো শুনা নাই বাৰু কঠালৰ।
অ অ মানে কি আৰু কঁঠাল মানে এ ইমান বেছিকে খাব ভাল নালাগে যে গৰমো হয় বহুত গৰমত খাব টান পায় মানুহে এতিয়া ধৰা জেলি বনালে সৰু সৰু ল'ৰা
তেওঁ কাৰণেও বেয়া ন ৰক্ত চাপৰ কাৰনেও বেয়া চাগে
বেয়া বেয়া
উম কওকচোন আপুনি পদ্ধতিটো মই অলপ হয় হয় মোৰ দুটা কঁঠাল আনাই আছে মানে ঘৰত কটাই নাই তেতিয়া লৈছো।
অ অ তুমি বনাব পাৰিবাই অ সহজ পদ্ধতি হয়। মানে তুমি ধৰা কঁঠালটো কাটি ললা চালনিত চালনিত গোটেইখিনি পিচ দুই পিচ কৰি মানে এ চেকি আৰু অ সেনেকে দিলে মানে আমি ওলাই গ'ল ৰস, যিটো ৰস মানে ৰসটো ওলাই যাব, ওলাই যোৱাৰ পিছত সেইটো মানে তাত আমি কেৰাহীত পিঠাটো দি বনাই চেকিব দিছো মই। চেকি ল'ব লাগিব আকৌ গম পাইছা, এনেকে চালনিত অ চালনিত এনেকে কাৰ পিছত আকৌ গোটেইখিনি ওলালা ওলালা ৰস খিনি মানে তুমি কেৰাহী এটাত দি পেলাই অলপমান গৰম কৰিলা গৰম কৰোতে তাতে এটা ইলাচী কি দিব? ইলাচি অলপ দিয়া, ইলাচি, গৰম মছলা এনেকৈ তুমি যি ধৰা বেলেগ বেলেগ মছলা দিব নালাগে, অলপ জ
সুগন্ধীটো ধুনীয়া লাগে ন?
অ জ্বলাৰ গুৰি দিবা পৰা, অলপ জ্বলা হ'লেও বেয়া নহ'লেও বেয়া লাগে ন? কিছুমান বস্তুত, সাধাৰণ আৰু। তুমি ধৰা ল'ৰা ছোৱালীক বেছি খালে বেছিকে দিলে সিহঁতে খাব নোৱাৰিব নহয়। সি সেনে অলপ দিলা, দি পেলাই উতলিব নহয়, বস্তুখিনি গৰম হয় যেতিয়া উতুলিব, তলত লাগিব নিদিবা। লাৰি লাৰি থাকঁতে উতলাওতে বন্ধ কৰি দিলা দি পেলাই ঠাণ্ডা হোৱাৰ পিছত তাকে ন মানে বাচনত ভৰাই দিলে হ'ল ন চিচাৰ বটল মানে সেয়া বৈয়ামত ধুনীয়াকে থৈ দিয়া বহুত দিন হ'লে ভালে থাকিব আৰু অলপ ভিনেগাৰো দিব পৰা দিয়া যদি। নহ'লে বেয়া হৈ যাব না, সেই আৰু ভিনেগাত দিলে মেনে মানে বেয়া নহয় সেইটয়ে আৰু। বেলেগ আৰু
অ ভিনেগাৰ জেলিটো ব্যৱহাৰ কৰিব পাৰি মানে?
পাৰি পাৰি অলপ চলপ দিব পাৰিম আৰু, নহ'লে বেয়া হৈ যাব ন।
ৰুটিৰ লগত খাই ভাল লাগিব।
অ ৰুটিৰ লগতো খাব পৰা, তাৰপিছত সৰু ল'ৰা ছোৱালী আকৌ চচটো খাব জ্বলা পাই যায়, এইটো খাব পাৰিব আৰু মিঠা লাগিব নে।
আৰু গুৰ বা চেনি চেনি দিব পাৰি নেকি? মানে মিঠাও দিব লাগিব নেকি? মানে
এই বেছি ধৰা তুমি যদি বেছি যদি মিঠাটো অলপ বেছি খা তেতিয়াহ'লে অলপ দিব পাৰিবা গুৰ বা চেনী অলপ দি দিবা, নহ'লে আৰু নালাগে দিব। অ কঁঠালতো মিঠাই থাকে। কিন্ত মানে অলপ অলপ-চলপ দিব পা পাৰা আৰু দিয়া যদি। অ লং ইলাচি আলপ দি দিবা। সেনেকে বনাবা সহজ পদ্ধতিত আৰু।
অ মই বনাব দুটা কঠাল আছে এতিয়ালৈ কটাই নাই ৰ'বা।
অ অ তুমি সেইটোয়ে কৰিবা নহ'লা তেনে এইটো মানে খাব মন নাযায় ন। গৰমৰ কাৰণে মানে কঠালটো বোলে গৰম বেলে কিবা, সেনেকুৱা ধৰাচোন এনেকে খাব পাৰি আৰু মানে, উম আৰু বহুত দিনতে ধৰা এতিয়া এইটো বস্তু কঠালৰ এতিয়া বৰ্তমান ওলাইছে বতৰৰ বস্তু বতৰত তে ওলাব পিছ সিতিয়াবা বোল কেতিয়াবা খাব মন গ'লে নোপোৱা তুমি। তেতিয়া সেইটোকে খাব পাৰিবা। হয়নে? এই আৰু, বাকী খাদ্য ভাত -পানী বনোৱা নাই মানে আজি?
অ' ভাত বনাম ৰবা এতিয়া, এতিয়া বনাই বনাম আৰু।
অ' মই আলু আলু কাটি আছো ৰ'বা, আলু বাকলি গুচাই আছো, পনীৰ পনীৰ আছে। পনীৰৰ লগত বনাওঁ, আলু বনাওঁ, পনী ত তুমি পনীৰৰ এনেকে এনেকে এটা বনানো পনীৰ
পনীৰটো অ', এ মানে মগজৰে ভাল লাগে খাই, মগজৰও বনাওঁ কিন্তু দেই ধুনীয়া লাগে।
অকল মগজত দিলে কি কি দিব লাগে?
অ' সেনেকুৱাই মানে মেল মিলে, মগজখিনি মানে ধুনীয়াকৈ সে মগজ, আদা, নহৰু, ম মগজখিনি অলপ তিয়াই থৈ দিবা অলপ টাইম।
অ 'তিয়াব লাগি
অলপ টাইম, তিয়াই পানীত তিয়াই থৈ দিবা অলপ সময় বাতি এটাত।
অঁ অ।
যে ধই উম মই মানে বাকী যোগাৰখিনি কৰিব পাৰিবা আদা, নহৰু বা উম কাজু, কিছমিছ দিব পাৰিবা বি দিব পাৰা অলপ তুমি। মানে শুকান ফ ফল কাজু দিব পৰা তাৰ পিছত বিলাহী দিও এটা
উম উম উম।
তাৰপিছত গোটেইখিনি বস্তু মানে আ ম মগ মগজখিনি যদি তিয়া হৈ যাব গোটেইখিনি যোগাৰ কৰা হয় পিছত গোটেইখিনি একলগে কেৰাহী এটাত ভাজি ল'বা ধুনীয়াকৈ তেল দি অলপ, ভাজি কিনে মেচিনত বেচ মানে মেচিনত ধুনীয়াকৈ মিহি কৰি ল'বা, বুটি ল'বা
উম উম।
বটি আৰু আৰু কেৰাহীটোত বাটাৰো দিব পাৰা বা তেলো যি দিয়া দি সেইখিনি ঢালি দি ধুনীয়াকৈ মছলা পাতি দিলা, দি যি যি মছলা তুমি ব্যৱহাৰ পৰা জিৰা বা এইফালে গৰম মছলাটো দিব পাৰা তুমি আৰু মাংস - মছলাটো দিব পাৰা, ধুনীয়া এটা সুগন্ধি আহে আৰু। আৰু ইলাইচি দিবা অলপ বতি ভাল লাগে আৰু জলকীয়া খালে জলক কীয়া দিলা তাৰপিছত অলপ পানী দিলা, পানী দিয়া অলপমান উতলিব দিবা, দি পনীৰখিনি তাত পেলাই দিলা হয়, ভাল লাগিব ভাল লাগিব বহুত ভাল লাগিব মগজৰে। শুনিছো শুনিছো, মগজেৰে ভাল লাগে।
মই বনোৱা নাই আৰু।
অ বনাবাচোন এইবাৰ মগজিৰে বনাই খাবা আৰু কাবুলি - কাবুলি এতিয়া বনাইছা?
অ কাবুলিৰে বনাইছো, ৰাজমাহেৰে বনাইছো তাৰপিছতে বিলাহীৰে তুমি যে ক'লা এদিনা সেইটোও বনালো, কালি বনাইছো যোৱা কালি। পনীৰটো বাটাৰটো, বাটাৰ মচলাটো এনেকে বনালো।
হয়
এ তোমাৰ ৰেষ্টুৰেন্টৰ নিচিনাটো নহয় বাৰুনো ঘৰত বনা
নহয় নালাগে ৰেষ্টুৰেন্টৰ আৰু বেছি অত্যাধিক তেল মছলা দিয়ে ন আমি ঘৰত বনালেতো ভালেই হয়, অ কম তেল অ সেইটোৱে সিহতে আৰু বহুত মানে আৰু এইবোৰ মানে খাদ্যত দিয়া ৰঙো মাৰে মানে এইটো খোৱা বেয়া পেটৰ কাৰণে।
বেয়া - বেয়া, সিহতে বহুত ৰং দি বেলে আ ৰংটোৱে বেলেগ কৰি দিয়ে একেবাৰে ৰঙা কৰি দিব ৰ।
উম আজিৰ কাৰণে আমাৰ দেহৰ কাৰণে ক্ষতি হয় দেহৰ ক্ষতি হয় পেটৰ সমস্যা হয়।
চাপতে হ'ব। গম পাইছে সেই আৰু নিজে নিজৰ শৰীৰ তোৰ কথা নিজে ভাবিব লাগিব বেলেগত
তুমিতো তুমি ৰুটি বনাই থাকা ন? ৰুটি খাই থাকা তোমালোকে। মোৰ মানে ৰুটি বনালে মানে মোৰ ৰুটিবোৰ মানে ভালকৈ কোমল নহয় কোমল হোৱাৰ পদ্ধতি দিবাচোন। মানে টান হৈ যায় অলপ দেৰি থাকিলে।
যায় অ। তুমি হেই কৰিবা ৰুটিটো অ চা অলপ বেকিং বেকিং পাউদাৰ দিবা অলপ নিমখ দিবা অকণমান ৰিফাইন তেল দিবা। ডালদা যে হে দিয়া বাত
হয় হয়।
এইবিলাক গৰম পানীৰে